অ কি কৰি আছা, অ মই এনে বহি আছো, তুমি কি কৰি আছা?
মইয়ো এনে বহি আছো, মোবাইল চাই আছো। হে ৰিল চাই আছিলোঁ মানে।
অ' অ' ৰিল চাই আছা নেকি, হয় কি কি চাই আছা, কি ৰিল চাই আছা?
হে ৰিলচত এই নিউজ বিলাক আহি আছে এতিয়া।
অ' অ' অ' হয় তোমাৰ এই যে বহুত বানপানী হৈছে ন।
অ' বানপানী, এতিয়াওতো বৰষুণ দিয়ে আছে। মানে, দিনত ইমান ৰ'দ দিয়ে তাৰপিছতে বৰষুণ দিয়ে গধূলি টাইমত একদম পুৰা পানী পানী হৈ যায়।
উম' পানী পানী হৈ যায় আৰু তোমাৰ কালিও দিছিলে বহুত দিছিলে বৰষুণ তোমাৰ দিনত দিছিলে দু
অ' দিছিলে দিছিলে, মইতো গমেই পোৱা নাছিলোঁ, শুই গৈছোঁ। তাৰপিছতে ইভিনিং উ ঠি কেনে চাওঁ যে পানী পানী কিয় হৈ আছে, তাৰপিছত ইমান পানী চাওঁ যে, বৰষুণ দিছিলে।
তোমাৰ বহুত জোৰকে দিছিলে কিন্তু কালি, এ তোমাৰ বহুত জোৰকে দিছিল। ছিলে। তোমাৰ ঢেৰকনিও দিছিলে জোৰ জোৰ।
মইতো শুলে ত একো গম নাপাওঁ। বৰষুণ দিয়ে, ভূমিকম্প দিয়ে, তাৰ উঠাৰ পিছতে গম পাই যাওঁ মই এনেকা তেনেকা, তাৰ পিছতে ভূমিকম্প দিলেও কিছুমানে এনেকা ষ্টেটাছ লগাই দিয়ে, আৰুতো ইনষ্টাগ্ৰামত এইবিলাক দিয়ে থাকে ন। কিমান এফেক্ট কৰিছে, কিবা কিবি ত তেতিয়াই গম পাওঁ আৰু মই, আৰু এইবিলাক চাই থাকো যে এইকাৰণে কাৰেণ্ট নিউজ বিলাক আহি থাকে মোৰ ওচৰত।
অ' মোৰতো মানে অলপ ভূ ভূমিকম্প আহিলে আৰু সেনেকুৱা হলে মোৰ সেইটো সাৰ
না মইতো সাৰ নাপাওঁ। ওচৰত কিবা মানে হেৰি হৈ গ'লেও মই সাৰ নাপাম মানে এনেকুৱা টো
অ' অ' মানে ঘৰত কোনোবা থাকিলে তোমাকতো এ উঠাই দিয়ে ন।
অ' উঠাই দিয়ে, মানে নাথাকিলে মানে মই গম নাপাওঁ আৰু।
অ' অ' হয় তাকে তোমাৰ এই এবাৰ যে আ আহি ছিলে যে তোমাৰ কিমানত বা আহিছিলে, অ' বহুত জোৰকে আহিছিলে যে ভূমিকম্প।
অ' বহুত জোৰকে এৰি আমাৰ ঘৰৰ ওচৰতে মানে, ওচৰতে আৰু বিল্ডিং এটা আছে। তাৰে হেৰি ওপৰত এটা হেৰি আছে বাটতাপ আছে, ততে পুৰা হেৰি, তাৰে পানী চানী হেৰি কৰি পুৰা পৰি গৈছে ভাঙি গৈছে। আৰু বস্তু
উম' উম' তোমাৰ অ' এইটো লকডাউনত আহিছিলে।
বেলকনি বিলাকো ভাঙি গৈছে। তাৰপিছত এই নিউজত দিছেটো পুৰা অ' মানুহ বিলাকে মানে শুই আছিলে, সিহঁতি গম পোৱা নাই, তাৰপিছত এনেকা কৰি পৰিছে।
অ' বহুত এনেকুৱা হৈছে তোমাৰ এই গণেশগুৰিৰ ফালে অ'। উম' গণেশগুৰিৰ ফালে তোমাৰ এই বিল্ডিংটো মানে
আৰু পাহাৰীয়া জাগাতো বেছিয়ে ভয় লাগে এনেকে ভূমিকম্প দিলে ঘৰ চৰ ভাঙি যায়। আৰু হেৰি, তাৰে মানে জাগা বিলাকো ইমান ভাল
আৰু তোমাৰ পাহাৰত বেছিকে এফেক্ট কৰে মানে যেনেকুৱা তলত আমি ৰাস্তাত থাকো না ৰাস্তাটো গাড়ী চাড়ী চলে ন, ইমান মানে গম পোৱা নাযায় পাহাৰত বহুত মানে বেছিকে জোৰকে আহে, উম' উম'। হয় গম পাই।
ঘৰবিলাক ইমান হেৰি নাথাকে ন। আমাৰ প্লেন জেগাৰে মানে অলপ ঠিকে আছে।
তোমাৰ এই লকডাউনৰ টাইমত আহিছিলে যে মানে
অ' তেতিয়া আহিছিলতো এদিনতে কিমান কিমান বাৰ আহে। এনি টাইম আমিতোতো তেতিয়া ঘৰতে থাকো ন। তেতিয়াতো লকডাউন চবতে বন্ধ বাহিৰত ওলাব নোৱাৰি ওলালেইতো সেই কৰোণা হৈ গৈছে বুলি কয় আৰু। ঘৰতে থাকো কথা চথা পাতি থাকো তেতিয়া গম পাওঁ আৰু যে অ এনেকুৱা হৈ আছে। সেইটোও কি দিন আছিলে না কৰোণটোও।
সেইটোয়ে এতিয়াও মনত পৰিলে মানে এনেকুৱা লাগে। আৰু তোমাৰ এতিয়াও মানে লকডাউন হ'ব বুলি কৈ আছিল ন নিউজ
অ মাজতে আৰু কিবা দিব বুলি কৈছে তাৰছতে আকৌ নিউজটো ভালকে নোলালে, কিছুমান হৈছে এনেকা ফেক নিউজ বিলাক দিয়ে কিছু কিছুমান একদম ভাল ভাল নিউজ
টাইমত মানে আমি কিবা কিবি মানে জংঘলৰ বস্তুবোৰ খাই খাই আছিলো আৰু এনেকুৱা।
অ এইবিলাক খালে ভাল কিবা কিবি অ কাৰণ চৰ্দি কাহ কিবা এটা হলেই বেমাৰ মানে ভাইৰাছটো হোৱা বুলি কৈ দিয়ে না। সেইটোয়ে তেতিয়াতোতো বাহিৰা শ্বব্জি পাতিও এনেকা পোৱা নাছিলো কাৰণ ব বজাৰ চজাৰ নাছিলে, আমাৰ তাতেটো হেৰি এটা ডাঙৰ ট্ৰাক এটা আছে ট্ৰাকত মানে আহে আৰু শ্বব্জীবিলাক লৈ আহে তাৰপিছতে পুৰা প্ৰেকুৱেচন বিলাক মানে আৰু দূৰে দূৰে লাইন বিলাক দুৰে দূৰে হয়। তাৰপিছত সবে মাস্ক পিন্ধে।
অ অ হয় নেকি?
পৰীয়া শ্বব্জীবিলাক বিক্ৰী কৰিছিলে, তাৰপিছতে এটা মাছৰ হেৰি আছিলে ফিচ ফেট তাতে মাছ চাছ বিক্ৰী কৰিছিলে এনেকা ল'ব যায় পুৰা লাইন ধৰি লাগে মাছ কিনিবৰ কাৰণে এদিনতে কিন শেষ হৈ যায় মানে। কাৰণ এইবিলাক খালেহে হেৰি পায় ন, প্ৰটিন শ ক্তি কিবা কিবি পাই ত এইবিলাকত পোৱাই মুস্কিল আছিলে তেতিয়া। টাইমত, ফল মূল পোৱা মুস্কিল আজি, এটা জংগলী শাক পাচলি খোৱাতোৱে বে
অ সেইটোয়ে বেটাৰ আছিলে সেই সেইবোৰে খাইছিলো আৰু তোমাৰ মানে কিবা জ্বৰ
আমাৰো ইয়াতে হেৰি আছিলে এটা বাগান আছিলে তাত তে ইয়া কিবা কিবি ফুতুৰা শাক কিবা কিবি ঢেঁকীয়া চেকীয়া সেইবিলাকে আমি বুটলি বুটলি খাই কেনে
আমাৰ সেনেকুৱা কচু যে কলা কচু যে থাই সেইটো কলা কচু পিছত উম
উম লাই পালেং এইবিলাক লৈ লৈ খাইছিলো আৰু এইটো এ মাটি কচু যে থাকে যে আলু কচু আলু কচু অ সেই টো এনেকা কৰি লৈ লৈ
অ আৰু তোমাৰ এই ঢেকিয়া সেইবোৰ ঢেকীয়া চেকিয়া কিবা কিবি মানে গছৰ সে মানে
শাক পাচলি খালে বেছি ভাল ন সেইবিলাকে খাইছিলো দোকান চোকানতো বন্ধয়ে আৰু খোলা থাকিলেও বাপ যাব নিদিয়ে মানে বেছি কম কম মান মানুহ বিলাকহে যাব পাৰে
উম
বহুত প্ৰব্লেম হৈছিলে সেইখিনি টাইমত
উম উম হয় আমাৰতো এই ঘৰৰে মানে লোকেল মুৰ্গী খাইছিলো ঘৰতে মানে বজাৰত যাব নোৱাৰি আৰু বজাৰতো সেনেকুৱা খাবও নোৱাৰি ন বেলেগে মানে কেনেকে হাত চাত দি মে এইটো কৰে চবৰেতো কিবা কিবি এইটো হৈছিলে
কিবা কিবি হৈছিলে আৰু হৈছিলে যদিও মানে নক কৈছিল সিহঁতে লুকাই ৰাখিছিল কাৰণ সিহঁতৰ এনেকুৱা যদি হয় ফেমিলিৰ টোৰ যোনে ইনকাম কৰে সিটো যদি এনেকুৱা কুৱাৰণ্টিয়ান থাকিলে কোনে হেৰি কৰিব ন ত সিহতে মানে সেইখিনি কথাটো লু কুৱাই কাৰণ সিহতৰ বিজনেচো চলাব লাগে তাৰপিছতে এবাৰ ত আমাৰ এনেকুৱা হৈছে মানে এজন মানুহৰ হৈছিলে তেওঁ মানে লুকাই আছিলে হা তাৰপিছত তাৰে এনেকা চেকা আপৰ কাৰণে আহিছিলে চবকে চেক কৰিছে আৰু তাৰপিছতে এনেকা কৰোতে কৰোতে চাৰিটা পাঁচটা মানৰ পিছত সেই মানুহতো আহিছে সেই মানুহটোক কৰিছে তাৰপাছতে তাৰো পজিটিভ ওলাই গ'ল তাৰ পিছতে এই মানুহটোক পুৰা চাইড কৰি ৰাখিছে একদম দূৰত
ইয়ে
ভিতৰত ভৰাই থৈ দিছে আৰু ত এই মানুতো কৈছে নাই নাই মই নাযাও মই লাগা হলে ঘৰৰ ভিত ভিতৰতে থাকিম সাত দিন মই বাহিৰত নাযাওঁ কিন্তু মোক মোক লৈ নাযাব মেডিকেলত এনেকা আৰু তাৰপাছতেই কৈছে আপুনি যদি ইয়াতে থাকে আপোনাৰ লগতে আপোনাৰ ফেমিলি আৰু গোটেই বাউডাৰীটোৰে মানে বেয়া হেৰি প্ৰভাৱ পৰিব ত' সেইকাৰণে সেই মানুহটো পিছত মানিব লগা হল গৈছে আৰু তাৰপাছতে তাৰপিছত আৰু আমাৰ গিটাক চেক কৰিছে তাৰপাছত আমাৰতো পোৱা নাই মোৰ কিন্তু সেইদিনাখন চৰ্দি হৈ আছিলে জানা
হয়, নেকি তোমাৰ এইটো চেক কৰা এইটো কিবা আছিল নহয় নাখেদিয়ে সোমাই কিনে চেক কৰিছে সেনেকুৱা
অ, নাকেদিয়েতো সোমাই চেক কৰিছিল মইতো নাৰ্ছক একদম ধাক্কা চাক্কা মাৰি দিছিলো পুৰা ভিতৰলৈকে সোমাই দিয়ে কেনেকুৱা মানে একদম হেৰি অ, বিষাই ঝেন ঝেনাই এনেকুৱা টাইপ হয় তাৰপিছত এনেকা চেক কৰে চবকে তাৰপিছত মইতো নাৰ্ছক এনেকা ধাক্কা মাৰি দিছো গৈছে কি কৰি আছে এনেকা কৈছে আৰু মই চো আপুনি ইমান জোৰকে কিয় সোমাই দিছে লাহেক কে সোমাই দিব পাৰিলে হয় সেনেকা কৈছোঙ তাৰপাছত চবে হাঁহি ছে বাউণ্ডৰী মানুহ বিলাক চবকে চেক কৰিছে চবৰে হেৰি আৰু নিগেটিভ-নিগেটিভ আহিছে উম, মই-মই দুবাৰ মানে চেক কৰিছিলো আৰু দুবাৰো নিগেটিভে হয় তুমি কেইবাৰ কৰিছা?
মইতো সেনেকুৱা তোমাৰ চেক কৰা নাই আমাৰ তাৰ মানে এই কলেজতে ভেকচিন দিছিলে দুবাৰ ভেকচিন লগালে তুমি লগাইছা নে ভেকচিন?
অ, লগাইছিলো দুবাৰ লগাইছো মই দুবাৰ অহ, ছেকাব আমাৰ দুবাৰে। কৰিছিল মানে কাৰণ এনেকা চবৰে অহ ফাৰ্ষ্ট টাইমততো হোৱা নাছিল। এজনৰে হৈছিলে সেইকাৰণে আহিছিল নেক্সট বাৰত মানে তিনিটা চাৰিটা মানৰ হৈছিলে। তাৰপাছতে আকৌ মানে মাতিছে সিহঁতক চেক কৰিবৰ কাৰণে। হে কাৰণ বহুত মানুহ থাকে না তাতে আৰু সৰু বাচ্ছা চচ্ছাও থাকে প্ৰব্লেম হৈ যাব যে।
উম, তাকে অ সৰু বাচ্ছাৰো চেক কৰে নেকি সেনেকুৱাটো পোৱালিটো চেক।
মানে সৰু বাচ্ছাটো চেক নকৰে কিন্তু মানে ফেমিলিতো। সৰু বাচ্ছা থাকে ন, ত, সিহঁতৰ যদি। কিবা হৈ যায় সেইকাৰণে মানে সিহঁতে আগতে মাতি দিয়ে আৰু আৰু কিছুমান আছে যাব নো। খোজে কিছুমান আছে ন, নিজৰ ফেমিলিক বচাব বিচাৰে ত সিহঁতে মানে এনেকা ফোন। কৰি কিনে মাতি দিয়ে ত, অকল সিহঁতক চেক কৰিলেতো নহ'ব তাৰপিছত গোট। টেইটো মানে চেক কৰে আৰু ত এটা দুটা এনেকা ওলাই তাৰপিছত গুচি যায় সাত দিন আনা আঠ দিন থাকিব লাগে। তাৰ পিছতে মানে এনেকা পঠাই দিয়ে আৰু হেৰি হোৱাৰ পিছত।
আৰু তোমাৰ এ ভেকচিন লোৱাৰ পাছত মানে এনেকুৱা হৈ গল ন কিবা কিনি এলাৰ্জি হৈ‌ গৈ।
এলাৰ্জি হৈ যায় তাৰপিছতে সেইদিনাখন পুৰা জ্বৰ উঠে গা চা গৰম হৈ থাকে পুৰা।
অ, আৰু এতিয়াও তোমাৰ এলাৰ্জি মানে মোৰ মানে আগতে এনেকুৱা এলাৰ্জি নাছিল যি।
উম মোৰটো এনেকুৱা এলাৰ্জি চেলাৰ্জি নাই মই লোৱাৰ পিছত কিন্তু মোৰ জ্বৰ হৈ। ছিলে দুদিনমান।
অ, অ,।
তেই, নৰ্মেল আৰু তাৰপিছত এই। একো ইয়াৰ এফেক্ট পৰা নাই এতিয়ালৈ পৰা নাই কিন্তু।
অহ আমাৰতো এই কিবা মানে। চবৰে মানে এলাৰ্জি হৈছে কিবা চৰ্দি চৰ্দি হৈ থাকে অলপ পানী চানী। চুলে সেনেকুৱা হৈ যায়।
উম, আমাৰ এনেকুৱা কাৰো হোৱা নাই কিন্তু।
অহ, এই হে ভেকচিন লোৱাৰ পিছত বহুত মানুহৰ শুনিছো বহুত মানুহৰ শুনি। ছো মানে সেনেকুৱা মানে এলাৰ্জি হৈছে বুলি চবৰে শুনিছো মই।
তো বোলে অহ, মানে নহ'লেও হোৱা বুলি কৈ দিয়ে। ভাইৰাছটো তাৰ পিছতে বহুত মানুহ এনেকা মৰিছেও বোলে শুনা পাইছো।
অহ, অহ, আৰু এইটোও শুনা পাইছিলোঁ যে, এইটো যে তোমাৰ তোমাৰ যে, সেইটো যে ভেক। চিন যে বনাইছে ন সেইটো মানে যি যাৰ যে কৰুণা হৈছিল তাহাঁতৰে পৰা এইটো বনাই। তো বুলি মই শুনা পাইছিলোঁ আৰু।
অহ।
উম সেইটোতো মানে কি হয় হয় মেডি।
আৰু বহুত দেৰিৰ পিছত ওলাইছিলে ন এইটো ভেকচিনটো তাৰ। বহুত মানুহক এফেক্ট। কৰাৰ পিছতহে মানে এইটো ওলাইছিলে আৰু ভেকে ভেকচিন টো। তাৰ যদি আগত ওলালে হয় আৰু বহুত মানুহ বাচিলে হয়।
অহ বহুত মানুহ ম। ৰিছে ন তেতিয়াতো তোমাৰ উম উম আৰে জি এম চি তোমাৰ উম। জি এম চিত আৰু এই বেলেগ বেলেগ জেগাত উম। মানে জাগাই নাছিল হস্পিতেল উম হয় তাকে। বহুত ভয় খাই গৈছিল মানুহে ন।
ময়ো তো বহুত ভয় খাই গৈছিলোঁ। তাৰ পিছতে ইস্কুল কলেজ চব বন্ধ তাৰ পিছৰ পৰাতো অনলাইনে চব হৈছে।
উম, উম। হয় অনলাইন অ', আমাৰ অনলাইনে হৈছিল তে তে মানে তেতিয়া মই মোবাইল লৈছিলো এটা মানে।
মইয়ো তেতিয়াই মোবাইল লোৱা সেইটোৱে তো তাৰ পিছৰ পৰাহে এনেকুৱা অৱস্থা। তা আমাৰ চবকে
হয় তাকে এই ঠিক আছে দিয়া ভাল লাগিল অ', অ' দিয়া।